অ শুনিছা।
অ শুনিছোঁ শুনিছোঁ।
অ। এতিয়া বয়সতটো কিমান মান বা এতিয়া আপুনা আপুনি তোমাৰ তুমি বয়সটো কিমান মান বা?
কামোৰ
অঁ
থাৰ্টি থ্ৰী
অঁ তে আপুনিয়ে কম দিয়ক অঁ কি কৰি আছে
এই বাটচ্ছাটোক মানে শুৱাই লৈছো। তাৰ পিছতহে কামত লাগিব। পাৰোঁ
অঁ ল'ৰা নে ছোৱালী
ল'ৰা
অঁ কেইবছৰ হ'ল-
দুবছৰ হৈ গৈছে।
অঁ দুস্ত কৰেই চাগে।
এই বাপেৰে বহুত তাতে লৰাই যায় একদম সিহতে-
বাকী কওক অঁ খোৱা বোৱা কৰিলো মই ভাত কেইটামান খালো দিয়ক আপুনি খালে অঁ-
কিয় জব চব কৰি আছে নে
জব মানে তেনেকে নহয় হোম বেকাৰ ঘৰতে কেক চেক বনাও এনেকে চেল কৰো।
অঁ ঠিক এ মোৰ সেইটো খুব হেঁপাহ এটা আছে।
অঁ কিন্তু বহুত কষ্ট হয় আৰু পেচেণ্ট লাগিব বহুত ধৈৰ্য লাগিব ধৈৰ্য্য ধৰি কৰিব লাগে আৰু নিজৰ নিজে কৰিম মানে গম পাইছো আগতে গম পোৱা নাছিলো।
হয় হয় এনেই কিমান বস্তু কিমান দিন হ'ল বাৰু কৰা় এইটো
মোৰ এবছৰ হৈ গ'ল
এবছৰ হৈ গ'ল ন অঁ মোৰ মানে কৰিবলৈ খুব মন এটা আছে মানে
অ' শিকাৰ আগতে আপুনি নিজেও ঘৰত- বনাই ল'ব পাৰি। ময়ো প্ৰথমতে- মানে মই টেৰ্নিং লৈছো! মই নগাঁৱতো লৈছো আমাৰ এয়া লোকেলৰ পৰাও লৈছো চাৰ্টিফিকেট লোৱা আছে মোৰ তাৰপাছত মানে আপুনি প্ৰথমতে যদি ঘৰত নি বনাবলৈ শিকি লয় ন এ মানে আপুনি টেইনিঙত যদি যায় তেতিয়া আপুনি সোনকালে শিকিব ব মানে আপুনি অ এইটো বুলিবা মইতো ঘৰত কৰিছিলোয়ে এইটো জানো তেনেকে বেছি মানে মনত ঘৰত কৰিবলৈ সহজ হ'ব
অ মনত ৰাখিবলৈ মানে আপোনাৰ মোক কি জানে নে নৰ্মেল যিটো আমি খাওঁ এনে কেক আইচিং নকৰাটো সেইটো বনাব জানো সেইটো মানে মোৰ আগৰ পাই জানোবাও কিন্তু এই যিটো আইছে চিং কৰে ঈদ খেদ তাৰ মানে কিমান খিনিলৈ ৰাখিব লাগে সেই বস্তু যিটো মোৰ গণ্ডগোল হয় মানে
চাওক আপুনি মানে কি এনেকে ময়দা চয়দা লৈ ঘৰত
অ অ ঘৰত এই ময়দা দি পেলাই বনাও
অ আপুনি অ আপুনি ময়দা চুজি নিদি কেনে যদি আপুনি বনাব বিচাৰে মানে এটা পাউদাৰ পায় হা পাউদাৰতটো কণী নাথাকে এগলেছ হয় আপুনি সেইটো নৰ্মেল মানে এনেকে বেকেৰী বুলি কোৱা দোকান বিলাকত পাই যাব আৰু প্ৰিমিক্স বুলি কব কেকৰ প্ৰিমিক্স লাগে উম ভনিলা চকলেট তেনেকে পাই যায় সেইটো আনি কেনে আপুনি এনেকে মানে তাত পাউদাৰত মানে চব থাকে আপুনি সেইটো বস্তু লৈ তেনেকে আপুনি বাতি এটাত ল ব আৰু জোখ এটা হিচাপত লৈ কিনে আপুনি পানী মিলাই গাখীৰ মিলাই চেনী থাকেই তাত হা হেল্ল' হয় শুনিছে নে অ হম হেল্ল' নেটৱৰ্ক ইছ্যু নেকি হেল্ল'